হেল্ল'।
অ শুনা পাইছেনে?
অ পাইছোঁ কি কৰী আছিলা?
ই দিয়া এনেই।
অঅহ মইয়ো আছোঁ। খবৰ খাতি ভাল?
অ ভালেই দিয়া। তোমা কেনেকুৱা?
এ এ ভাল বেয়াহ তেনেকুৱাই আও একদম ধূলি হৈছে ৰাস্তাটোত খুব চৰ্দি হৈছে।
আজি কেনে-ৱা? পিছবেলা বৰষুণ দিছিল নিকি বাৰু?
হা?
তোমালোকৰ তাত পিছবেলা বৰষুণ দিছিল নেকি?
নাই বৰষুণ দিয়া নাই। বত মানে বৰষুণ ধৰি আছে কি কৰে! দিয়ে নে নিদিয়ে। একেই। ধূলি যে মো একে চৰ দিন মানে থাকিবয়ই পৰা নাই।
উম। এই ব। অ অ তোমাৰ হেই সোপা বৰষুণ এজাক দি দিলে ধূলিটো কমিব।
অ অ ধূলিটো কমিব।
ইয়া আগ তোমাৰ এইকেইদিন যিহে গৰম পৰিছে তোমাৰ বাহিৰলে ওলাব নোৱাৰি।
আও অ অ হ।
আজি মই হেই কাপোৰ কেইটা ধুই পেলাই তোমাৰ ৰ'দত মেলি পেলাই এনেকে ভিতৰলে আহিছো মই মাথাটো ঘূৰাই গৈছে ৰ'দতে। ইমানেই ৰ'দ। উম, বহুত দিছে। ৰ'দটো চাই পেল তোমাৰ বৰষ শুন নিব অ
অ অও। একে আৰু মানে অ এটা গপ গপনি ধই আছে।
উ উ ম। বৰষুণ এ তাক দিব, কোনদিনা দিয়ে ভাতকে।
উম, দিবও লাগে দিয়া একে ৰাস্তাটো সুব ধূলি হৈইছে। তাতে আমা ৰাস্তাটো নতুনকে বনাই আছে
অ' বনাই থাকা কাৰণে বেছি ধূলি হৈছে চাগে।
অ' ভাত পানী খালা আও! অহ খালো মই।
এতিয়াহে খাইছো মই আজি। দেৰিকে খাইছো। ইনঅডিবল খায় কৰি উঠিছোঁহে। মই! তোমাৰ তিয়ঁহৰ ভাজি
অ'
তাৰপিছতে তোমাৰ বেঙেনা ফ্ৰাই তিতা কেৰেলা ভাজি, তাতে আকৌ তোমাৰ এই মাটি দালি সাৰ দি বনাই
অ, ধেই বস্তু খাইছা আজি।
উ। কেতিয়াবা মানে তোমাৰ বহুত হৈ যায়। কেতিয়াবা তোমাৰ ভাজি ভাতো হৈ যায়।
অ।
ভোট জলকীয়া অকন লৈ লৈছো আৰু।
অ, সেইটো হলে ভালেই লাগে।
অ, ভাল লাগে মানে গোন্ধটোয়ে ধুনীয়া লাগে।
উম, মই আকৌ আজি এই ভোট জলকীয়া আচাৰ অলপ বনাবলে মানে তেল সহকে ললো তেল খিনি মানে অকমান ঠাণ্ডা হ'ব ল-লাগিছিল সহকেও ললো যে গৰম হৈ আছিল তেল খিনি। জলকীয়া খিনি মানে পুৰা তেল খিনিত ডুব খাই গ'ল। গ, হে, তাৰপিছতে। জলকীয়া খিনি কোলা পৰি গ'ল আৰু মানে বহুত কোলা পোৱা নাই হ'লেও মানে কালাৰটো হেৰি হৈ কলাপ
অ, তেল তো এনে অলপ গৰম হৈ থাকিলে যে।
উম, তেলটো গৰম হৈ থাকিলে আৰু তেলো, তেল যদি কম হ'ল হয় মানে তে এতিয়া ইমান পুৰা নগল হয়।
অ।
আৰু জ্বলা হ'ব লাগে। হ'লেও কালাৰটো, কালাৰ টোহে দেখিব অল বেয়া হ'ব অ।
উম, উম। জ্বলাটোহে মে আৰু।
উম।
হয় জানো ভোট জলকাীয়া আচাৰ কাৰণ মানে তোমাৰ কেতিয়াবা কিছুমান ভোট জলকীয়া জ্বলাও নাথাকে। বজাৰ বিলাক কুমলিয়া যে মানে তোমাৰ সেয়া ৰঙা পৰি যায় অ।
অ।
আমাৰো আনিছে তাৰে তোমাৰ কেইটামান জ লা। কেইটামান জ্বলা নাইকিয়া।
আমাৰও তেনেকুৱা কেইটামান জ্বলা কেইটামান জ্বলা নাইকিয়া কিন্তু হলেও আচাৰ খিনি বনাইছিলো অকনমান দুখ লাগি আছে আৰু কলা পৰি যোৱাতে।
অ' বেয়াও লাগে কষ্টকে বনোৱা যায়।
অকনমান ডাঙৰ, ডাঙৰ কে কাটিম। মানে ডাঙৰকে কাটি ছিলো। এ এইকেইদিন সময়ে পোৱা নাছিলো। অকমান বেছি শুকাইও গৈছিলে। তাৰপিছত কালিও বিয়া এখন আছিলে, অ', এনেকে সময়ে পোৱা নাই আজি বোলো ধুমা ধুম কলেজ যোৱাৰ আগত সেইখিনি কৰি দিছোঁ আউ। আলহীও আহিলে উৎপাতকে ঘৰ চৰ চাফা কৰি আলহীয়ে গুৱাহাটীৰ। আলহীক, মইতো নাছিলোৱেই, মই খালি সেই ঘৰৰ ওচৰহে চাফা কৰি দিছোঁ, মায়ে ৰুটিয়ে, চব্জি এনেকে বনাই খুৱালে।
অ', অ'।
হেৰি কিবা ইয়াত মাত তি কিনিছ নে কি এ
কামত আহিছিল আৰু হেৰি, তুমি এতিয়া আমৰ আচাৰ বনাব পাৰা নহয়, এতিয়া আমৰ চিজন। হেল্ল' হেল্ল' শুনা পাইছা নে? হেল্ল' হেল্ল' হেল্ল'